হেল্ল' উম।
হেল্ল'
কি কৰি আছ?
এই, এইমাত্ৰ এই ভাত খুৱাই পেলাই আমনি কৰিলে ভাত খোৱাও তেই শুবলৈ ধমকী কেইটামান দিলো তাপা শুলে।
অ', অ'
ই, শুলে? ভাত হেৰি দালি বনালো তাৰছত কাচকল অক কলদিল আলু দিয়ে ভাজিছিলো, সেয়া অকন দিলো সেই তেনেকে এই সোমবাৰ যে ই, খালে নে নাই ভাত?
সি ভাত নাখালে, সি ৰাতিপুৱা ৰুটি দিলো ৰুটিও নাখালে তাছতে অকমান খালে
উম। উম, হম। বাবা, মাহঁত
ত' গৈছে
উম, উম। মামিয়ো আহিছিল?
উম, মামীও আহিছে।
উম, উম।
হিছে কালিহে অকমান কম আছিলে মানুহ, আজি আহিছে। অহ এই মই অহা দিনাখোন
অ'
উম, সেইনা উম
অ' ফোন কৰিছিল, আহিলে, গা ধুইছে। গা ধুৱা কাইলৈ প্ৰগ্ৰাম নকৰে বুলি কৈছে।
হয় নেকি? ভালে হৈছে
নহয় তহঁ অকলে দিগদাৰ হব নহয় নহয়, তহঁতো নাহি আহিব নোৱাৰিবি, তাৰপিছত মামী, যোৱাবাৰ মামীহঁত আহিছিলে, পৰহিলৈ যাব আও। কাইলে নাযাওঁ বুলি কৈছে। উপায় নাই ন নহলে, এইৰ পাই দিগদাৰ হয় নহয়‌ মোৰ
সেইটোৱে, সেইটোৱে
কি বা হয়, ৰিজাল্ট
এ, কি হ'ব আউ
উম।
বিনতা আহিছিলে
বিনিতা খবৰ ল'ব গৈছিল নি
উম, খবৰ ল'ব মানে এনেই তাই গৈছে মাত‌ এটা দি থৈ যাওঁ‌ কো আনা তাৰ পা সেই পোৱালীটো লৈ এনেই ফল মূল একো আনা নাই তাই কৈছে কিন্ত মই ফল মূল, চল মূল এক কো আনা দেই, মই বোলো নালাগে দে হ'ব, গিয়েকো আহিছে। উম, ত কাপোৰ এযোৰ আনিছে খালি
অহ
হম। মইহে পল তো একো এটা দিবলৈ নহল মই বোলো হেৰি
এই এ সকাম যোৱাৰ পিছত সোমাই দি থ আহিবি
উঠ যাম
তাই থাকিব ন কিমান
নাই ন তাৰিখে যাবগৈ
ভোটৰ পাবি ন তাৰিখলৈকে? উম!
এ কাপোৰযোৰ ভালেই বাৰু, আঢ়ৈশ টকা লৈছে। আঢ়ৈশ টকা লৈছে বিছালৰ পৰা আনিছে নেকি নে বজাৰৰ পৰা ক'ৰবা পৰা তেনেকুৱা পৰা আনিছে মুঠতে। এ দেউতাই কিবা এটা নহয় কিবা দিয়ে এইয়াক লগ পালে ই আগৰ পৰা সেই দুখ দুশ টকা এটা দিছে।
উম! সি গৈছেনে নাই? সি গ'ল। উ
উ শুলে এতিয়া।
অহ জানটো বা
চন্দ্ৰিমা সেই মিটিঙলৈ গৈছে।
ত' ড্ৰেছ পিন্ধিছে আ চাগে।
নাই নাই।
উনাই উ
সেইয়া
এতিয়া গৈ পেলাই মই দৌৰা দেৰিকে এনেই অকমান সময়ৰ কাৰণে কো ভাতকিটা খাই। দাহ। কেতিয়া পল দা ম দাদা গা ধুইছে অ', অ', তাৰপিছতে হেৰি হেৰি এইটো কি বুলি কয়। কি ক'বলে লৈছিলো সি এই মিস্ত্ৰীটোক হেৰিকণ লাগে। দা খন লাগে। উম উম ত মনজিতে ফোন কৰিছিল। ঊনত্ৰিশ তাৰিখে যাব পাৰো নে নোৱাৰো এতিয়া! কেনেকুৱা হয় ৰিজাল্টটোৰ ওপৰত হে ভিত্তি কৰিব মোৰ,
উম উম। উম
এ এতিয়া দামটো দামেই বাৰু,
উম উ
পাৰিম? বেলেগ না নাই উম
তাকে
মন যে ফোন কৰিছিল নে নাই
হম হম
দাদাকো লগপম
ফোন কৰিছিলে উম তেতিয়া
কিবোলি কৈছে
নাই এইমান এনেই খ'বৰ ল'লে
পোৱালী বিলাকো এয়া ভাল হৈছে নাই
উ অকমান জানাটো কম ভাল হৈছে বুলি কৈছে
এই ভাল ভাবছ এতিয়া ৰ'দটো বাঢ়িব নে নাবাঢ়ে
ৱেট ভাৰ মেডিচিন খুৱাব লাগিব
বাহি প খুৱাই পেলাই এসপ্তাহমান ৰখাব লাগিব
সপ্তাহ এনেই বেমাৰ আজাৰ নোহোৱা হয় কিন্তু এবাৰ মানে বহুত পোৱা গ'ল হয়
উম
কালিমাণ মৰ্টেলিটিটো কম আছিলে ন
মানে
মৰাণ সংখ্যাটো কম আছিলে
অ অ
আহ
এই ত মোৰ ঘৰ মৰি না ঘৰ ক তই কেতিয়া আহিবি
উম তাকে চাই লওঁ কেতিয়া যাওঁ
অ অ
তপৰাাহে কালি অনুম কলে এবাৰ ইয়ালকো আহিবা বুলি
হ কো মোৰ ন গুৱাহাটী কোনো সুধিছে আহ
অ কাৰানে উম
আহ
তালৈ য যানত গৈ থাকি ন অফিচলৈ
অ', যদি হয়, আৰু উম।
উ, অ', নাযাওঁ, নাযান বিজু তাই একে লেথাটো মাৰি থৈ আহিবি আকৌ উভটি কেতিয়াৱা নহ'বয়ে যে,
নাই, নাই হে তাকো একে গোটেইখিনি এক একেবাৰে ক্লিয়াৰ কৰিহে আহিব দিছোঁ।
অহ।
ঠিক, ঠাক কৰি মেলি
উম।
হ'ব দে।
উম, হোৱা নাই‌ নহয়
অ', নাই কিমান টাইম
উম, হম, চায়ি মিনিট
অ', অ'। ভাত বইল নে ন। উম আজি দুদিনতো খোৱা নাই, দিনত খাইছ জানো?
নাই, নাই খোৱা নাই।
কিহেৰে খাইছ? তাৰ পিছত হেৰি এইটো কি বুলি কয়
বাবা মামা মামিয়ে তোৰ খবৰ লৈছিলে। বাবা মামা মামিয়ে কৈছে তাইৰ ছোৱালীৰ নামটো কি আছিলে? মই বেলো ঋষিকা বৰা। বেছি গান গায় নহয় ন মোৰ গান গায়। এই মাজতে মুম্বাই বা আহিলে প্ৰগ্ৰেম এটা। তাৰপৰা মই বোলো হে উ ফনিক। কে বিজান কতলে ত গৈছিলে গ্ৰুপতো তায়ও আছে তি মৈছো ত কৈছে ক ঠিকে আছে দিয়া ঠিকে আছে বকৈচোন তাৰাপা ইয়াৰ কথা কলে এই কথাবিলাক খুব কসু যে কিছুমান লৰা মানুহৰ নিচিনা থাকে ত সাহি ফলম কো সিয়াত ন বহিবা ভূত আছে ইিয়াত
উম
উম সেই তাকে লাগিছে বয়স হিচাপ বহুত সষ্ট উ তাৰপৰা তো সৰুজনীৰ কথা সুধিছিলে কিমান ডাঙৰজন বুলি এক লগে একেলগে এঘাৰ ন হওঁতে উ
তত দুয়োটা লগ হৈই মান লগ হৈ পেলাই অকপমান সময়তে মৰটোো ওপৰলৈ টিকুনি বেং খাই যায় বলত ধয় কৈছে
পুধি আছে আকৌ দেই তাই
খুধ উম
সুধিও গৈছো ন উম
আজি কৈছে মই মো তাৰপা গাড়ীখন লৈ আহিছিলো এই এখন চলাব নোৱাৰি কালি গোটেই চকা এটা ইমানে আকৌ লগা নাই যেনিবা এ এখন চলাব নোৱাৰি এই গাড়খন চকাটো চেছে হবল
উম
স
মাতিছেহি মিস্ত্ৰীটো মাতি আছ আৰু
উ
উমম ইহঁতে মহালওৰ কৰা বা হা মন্দিৰৰ লগত তু
উম তছে ধুনীয়া কে পুৰা ধুনীয়াকে কথা ক
উম যে কি পাতি আছে তাইহে জছে
ছে দে
অৰে উম হ
নাই আছে
অ ওলাই দেখোন
হহু
উম
মামি কেনেকুৱা এ দিয়ে
এ নাই ভাল নহয় এতিয়াপাক যাব লাগিব ভাল নহয় আজিতো অহাৰো নাই একো
নি্চয়
পানীহে পানীও যোৱা নাই বুলি কৈছে বিকে পাই পেট কি দিয়া পাইপ পেটং কৰিৈ
উম উম
উম
অ দে
পাই ফিটিং আহ হম
কছে
ঠিক আছা
তাকে দে বোলো কি যহজ
অ অ মামি গ'লো তালৈ গ'লো উ উম নামন সিহত দুঘৰলৈ আনিছে চাগে ইহঁতৰ ভণ্টিয় মিলা অনা নাইছিল
তিনি ঘৰলৈকে আনিছে মামি নাই মামি ভণ্টী অফিচ গলে তে ঠ বেছে
উ উ নামি আগৰ তপা এক বাৰ
উম সেইটোৱে।
অ', দে হলনে?
উম হ'ব দে।
উম- উম- উম- অহ